হেল্ল' হয় নমস্কাৰ। অ হয় কি কৰি আছিলে আপুনি?
মই অকমান বহি আছো আপো
হয় হয় হয় মও তেনেকুৱাই অম ঠিকে আছে আপুনি এ কেতিয়াবা ভ্ৰমণত গৈছেনে বা তেনেকুৱা কিবা অভিজ্ঞতা আগতে ভ্ৰমণৰ।
হয় মই গৈছো মই অসমতো অলপ জাগাত ফুৰিছো। যেনেকুৱা অসমত থকা যেনেকুৱা কাজিৰঙাটো অলপ গৈছি মানে বেছি বেছিকৈ ফুৰা নাই মানে এনে জাষ্ট ওচৰেদি চাই আছোঁ চাইডেদি আহ আৰু ইফালে আমাৰ মানাছ নেচনেল পাৰ্কত শুমাইছোঁ নেচনেল মাছ এ মানাছ নেচনেল পাৰ্কত।
অঁ অঁ অঁ।
হয়। আৰু এনেতো আমাৰ পিকনিক স্পট যেনেকুৱা অসমতটো বহুত আছে। সেনেকুৱা ঠাইয়ত মাই অ গৈছোঁ আৰু। আৰু অসমৰ বাহিৰত মই গৈছোঁ মেঘালয়া শ্বিলঙত।
হয় হয় হ হ হয়।
হয়।
তাকে আপোনাৰ অভিজ্ঞতা কিছুমান ক'বচোন আপুনি মানে কেনেকুৱা ঠাই ফুৰি ভাল পায়।
মইটো ঠাই এ যেনেকুৱা ঠাই অহ হওঁক
প্ৰাকৃতিক পৰিৱেশত বেছি ভাল পায়নে ন চহৰীয়া অঞ্চলত।
আহ যেনেকুৱা তাতে পাহাৰ নদী গছ গছনি সেনেকুৱা জাগাত মই ফুৰিবলৈ বেছিকৈ ভাল পাওঁ।
হয় হয় হয়। হয় ময়ো ময়ো তেনেকুৱাই ঠিক তেনেধৰণে পাহাৰীয়া আৰু অহ প্ৰাকৃতিক পৰিৱেশত বেছি ভাল পাওঁ। মও গৈছোঁ মেঘালয়ৰ ফালে গৈছোঁ লাইট লুম বুলি কয় ঠাইখিনিত গৈছোঁ। আৰু তেনেকে এতিয়ালেকে ফুৰা হোৱা নাই। বাট ভৱিষ্যতে যাম বুলি তেনেকুৱা পৰিকল্পনা আছে।
হয় আৰু আপুনি আপুনি মানে এ ভ্ৰমণ কৰাটো এ ভাল বুলি ভাবে না আৰু আমি ভ্ৰমণ কৰি ভ্ৰমণ কৰি কি কি এ গম পাওঁ যে নজনা কিবা কিবি গম পাওঁ নেকি, নলেজ পাওঁ নেকি আৰু
হয় হয় হয় হয় আমি। ভ্ৰমণৰ জৰিয়তে বহুত কথা শিকিব পাৰোঁ ইতিহাসৰ বিষয়ে জানিব। পাৰোঁ ঠাইখনৰ আৰু তাৰ ওপৰি ভিন্ন অভিজ্ঞতা কিছুমান। হয় বেলেগ বেলেগ ঠাইসমূহৰ বিষয়ে ঠাইসমূহৰ বেলেগ বেলেগ বেলেগ বেলেগ কথা কিছু কিছুমান আমি জানিব পাৰোঁ আৰু বিভিন্ন জাতি জনগোষ্ঠীসমূহৰ বিষয়েও আমি জানিব পাৰোঁ বেলেগ বেলেগ ঠাইৰ ৰীতি নীতিসমূহ আমি জানিব পাৰোঁ। মানুহবোৰৰ বেলেগ বেলেগ ঠাইৰ লোকসকলৰ বিষয়ে আমি জানিব পাৰোঁ তেওঁলোকৰ খাদ্য সম্ভাৰসমূহ তেওঁলোক কে এই উম পৰিধান কৰা সাজপাৰসমূহৰ বিষয়ে আমি জানিব পাৰোঁ বেলেগ বেলেগ ঠাইৰ বহুত ধৰণৰ কথা আমি ভ্ৰমণৰ জৰিয়তে আমাৰ অভিজ্ঞতা হয়।
হয় আৰু আপুনি ভ্ৰমণ কৰাৰ জেগাত ভিতৰত কোনটো বেছিকে ভাল পাই। কিছুমানে
এতিয়ালৈকে মানে মই বহুত বেছি ঠাই ভ্ৰমণত যোৱা নাই। মই এতিয়ালৈকে হয়তো দুই তিনিখন ঠায়েই গৈছোঁ। ত' মই যিকেইখন ঠাই গৈছো তাত মানে বহুতেই ভাল অভিজ্ঞতা হৈছে আৰু মই যিটো মেঘালয় গৈছিলোঁ তাত যিহেতু মহিলা প্ৰধান হয় মহিলাসকলে দোকান দিয়ে ত' সেইটো দেখি ভাল লাগিছিলে যে মহিলা সকলক প্ৰাধান্য দিয়া হৈছে। তেওঁলোকক সুৰক্ষাৰ ওপৰত গুৰুত্ব দিয়া হৈছে সেইসমূহ ভাল আছিলে। আপুনি আপুনি কি কি ঠাই গৈছে আৰু তাৰ আপুনি কি কি তেনেকৈ ভাল সুবিধা দেখিছে বা সেইসমূহ ক'বচোন
মই এতিয়ালৈকে অসমৰ বাহিৰত এ কিবাত গৈছোঁ কি কয় ভূটানতো এবাৰ গৈছোঁ। ভূটানত বহুত জোগাটো ভাল হয়। তাতে এ নদী আছে ডাঙৰ ডাঙৰ আৰু পাহাৰ। এনেকুৱা আৰু বহুতো ৱাটাৰফলছ আছে। য'ত মানে বহুত ভাল জেগা আৰু আৰু তাত যাই কিনে বহুত শান্তি পায় ঠাণ্ডা আহ পলিচন নাই এনেকুৱা আৰু তেখেত লোকৰ ঘৰগিলা বহুত ভাল। মানে ডিজাইনটো দেখা পালে আপুনি ৱাও এনেকুৱা
অ ৰ'বাচোন মোৰ আপোনাৰ এনে ৰেকৰ্ডিং হৈছেনে এইটো
হয় হয় হয় হৈ আছে।
মোৰ ৰেকৰ্ডিং মই দেখুওৱা নাই।
হ'ব হ'ব মই টাইমটো চাই আছোঁ আপুনি কথা পাতি থাক মই টাইম হলে কৈ দিম।
অ অ ঠিক আছে।
হয়।
ঠিক আছে অ কৈ আছিলে কি আ কৈছিলে আপুনি
অ মই ভূটানত গৈছিলো ভূটানত যাই কেনে বহুত জাগাতো ভাল দেখা পাইছোঁ তাতে বহুত ভাল ভাল চিনাৰী আছে। তেখেতলোকৰ খোৱা দোৱা আমাৰ চাই অলপ বেলেগ হয় ড্ৰেছিং চেন্স বহুত বেলেগ। হৈ যায় আৰু তাহাৰ এ ঘৰ বিলাক চালি মানে বহুত ধুনীয়া মানে তাহাৰ ডিজাইন গিলা আৰ্কিটেক্ট গিলা বহুত ধুনীয়া হৈ যায়।
হয় হয়।
মানে ভূটানত গ'লে আমি এ ইমান কষ্ট নহয় অসমৰ পৰা গেলে। মানে জাষ্ট আমি তাহাৰ গেটত এণ্ট্ৰি কৰিবলৈ আমাৰ ভোটাৰ কাৰ্ড বা আধাৰ কাৰ্ড দীখালীয়ে তেখেতেলোকে এণ্ট্ৰি কৰি কৰি দিই।
হয় হয় হয়।
এ চৌবিশ ঘন্টাটো ফ্ৰিয়তে দেখা চাব পাৰিব। বাকী যদি চৌব্বিছ ঘণ্টাৰ বেছিকে ফুৰিবলৈ হলে আপোনি আহ
পাছপ'ৰ্ট লাগিব চাগে।
পাছপৰ্ট নালাগে মানে আমাৰ নিৰ লোক লোকেল দিষ্টিকৰ অফিচৰ পৰা পাৰ্মিচন লৈ যাব লাগিব তাতে মানে অ টুৱেণ্টি ফ'ৰ আৱাৰৰ বেছি হ'লে পাৰ ডে টুৱেভ হাণ্ড্ৰেড এনেকুৱা ফিজ লয় মানে
অ অ অ
চৌবিশ ঘণ্টাটো ফ্ৰিয়ে হৈছে তাৰ বেচি ফুৰিলেই মানে দুদিন তিনিদিন চাৰিদিন বা বেছিকৈ ফুৰিলে মানে পাৰ ডে টুৱেভ হাণ্ড্ৰেডকে মানে ফিজ লৈ ল'ব আৰু তেখেতলোকে
অ তাকে
হয়
আৰু আৰু কি ঠাইত গৈছে মেঘালয় গৈছিলে
হয় হয় মেঘালয় গৈছো মই এইফালে উমিয়াম লেক চাইছো তাতে কেইটামান ফ'ট
উঠাইছো আৰু সৰু সুৰা ভিডিঅ' বা ৰিলচ বনাইছোঁ
উম উম উম উম
আৰু মই কিছু ৱাৰছ লেগত কিছু আৰু এলিফেণ্ট ফলছ
হয় হয় হয়
শ্বিলং পিক আৰু পুলিচ বজাৰ এনেকুৱা আৰু এটা গৈছিলো এ মৌচুমাই কেব বুলি কোৱা জেগাত
উম উম উম
আহ আৰু এটা কিছু থাংখাৰাং পাৰ্ক এটা কয়
অঁ মৌচিন ৰম গৈছিল নেকি
মই মচিৰাম যাই পোৱা নাই মই যাব ইচ্ছা আছে মানে টাইমটো আমাৰ মানে কম আছিল সেইকাৰণে যোৱা নগ'ল
অঁ অঁ মই মানে শুনিছোঁ কি মৌচুৰ নামত এনেকৈ গাঁও এখন আছে য'ত মানে তেনেকে বহুত তেহেতৰ বজাৰ চজাৰ হয় সিহঁতৰক সাজপাক পোছাক সমূহৰ বহুত তেনেকে বজাৰসমূহ থাকে। তাতে সেইয়া হয় আৰু আৰু কিবা তেনেকে অসমৰ ভিতৰ ঠাই গৈছেনে
মই গৈছো এটা ঠাইত অসমৰ ভিতৰত এটা পিকনিক স্পট হে আৰুটো মানে পিকনিক ডেষ্টিনেশচন সেইটো ঠাই মানে অসম অৰুণাচল তাৰপিছত ভূটান তিনিটাতে এটা জোগাত লাগে মানে তিনিটা এটা জোগাত লাগে সিটো জেগা হয় ভেৰকুণ্ডু বুলি কোৱা আহ আমাৰ অসমৰ ওদালগুৰি দৃষ্টিকত আছে সেইটো ঠাইত মানে গিলে আপুনি অৰুণাচলো যাব পাৰিব অলপমান মানে তাতে বৰ্ডাৰ পৰেতো অৰুণাচল অলপ চলপ খব ঘূৰি আহিব পাৰে তাতে গ'লে মানে অৰুণাচল ফালে গ'লে পুৰা পাহাৰ পহাৰৰ চাইডে চাইডে গাড়ী চলাই কেনে বহুত চিনাৰী অলপমান এনজয় কৰিব পাৰিব। আৰু তাতে ভূটানৰো গেট আছে
উম উম
ভটানতো আপুনি যদি য এটি ল'ব পাৰিব আৰু ঘূৰিব পাৰিব ভূটানৰ তলতো
অঁ অঁ অঁ
আৰু ইণ্ডিয়াৰ চাইডত এটা নদী আছে এইট কৈ ভৈৰৱকুণ্ড তাতেতো পাহাৰ আছে সেই পাহাৰত মানে নদীৰ ওচৰত মানুহ গিলা পিকনিক খায় যেনেকুৱা নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী হ সেই টাইমত মানে বহুত মানুহগিলা এ বছৰৰ ষ্ট্ৰেচ কিবা কিবি ভুল আহ মানে পাহৰিবলৈ মানে নিজৰ পৰিয়াল বা লগৰ লগত অলপ মানে এনজয় কৰিব কাৰণে বহুতে খানা বা কিবা খাবলৈ যায় আৰু।
হয় হয় হয় তাকে বৰ্তমান সময়ত এই তুমজাং ঠাইখন ট্ৰেকিঙৰ কাৰণে বহুত মানুহ। গৈ আছিলে আপুনি গৈছে নেকি তালৈ তুমজাং বুলি কৈছে কয়
হয় মই এইটো শুনা পাইছো গৈ পোৱা নাই আপুনি গৈ পাইছে নেকি?
নাই নাই মই যোৱা নাই কিন্তু মই মানে শুনা পাইছো। আৰু মোৰ বান্ধৱী এগৰাকী গৈছিলে তালৈ ট্ৰেকিঙৰ কাৰণে ভাল ঠাই।
হয়।
আৰু তাৰোপৰি তেনেকৈ হয় মই। চাগে যাম পিছত ভৱিষ্যতে।
হয়।
আৰু তেনেকুৱা কিবা মানে এনেকুৱা আধ্যাত্মিক তেনেকুৱা মন্দিৰ বা তেনেক। ক কিবা ঠাইত গৈছে নেকি?
মন্দিৰটো মই কামাখ্যা মন্দিৰ গৈছোঁ। ফালে বশিষ্ঠ মন্দিৰত গৈছোঁ। আৰু আমাৰ ইফালে এটা বাক্স ডিষ্ট্ৰিকত এ এটা আছে ক মইনা পুখুৰী বুলি কয় তাতে একদম পাহাৰ আছে পাহাৰত ওপৰত আহ বহুত চৰি বাগি কেনে যাব লাগে মানে উঠি কেনে যাব লাগে তাতে পাহাৰৰ ওপৰত একদম পাহাৰৰ ওপৰত এটা পুখুৰী আছে মানে সেইটো কৈ তাতে মানে বাৰ মাহ পানী থাকে মানে পানীতো তাৰ নহুকায়ে পানীয়ে থাকে এই ইটো জোগাতো মইনা পুখুৰী বুলি কয় তাতে শিৱ মন্দিৰ আছে। বাথৌ মন্দিৰ আছে তাতে মানুহগিলা এ পূজা কৰিবলৈ যায় আহ। যেতিয়া আৰু বল বম হয় সেই টাইমতটো বহুত মানুহ যায় মানে তাতে বহুত অসমৰ বহুত বেলেগ বেলেগ। ঠাইৰ পৰা আহে মানুহগিলা তাতে মানে বেলেগ। জেগাত মানে এনেকুৱা পানী পোৱা নাযায় মানে একদম ওপৰত মানে এই এই পুখুৰীৰ পানীটো এতিয়াও শুখা নাই মানে। মানে পাহাৰৰ মাজতে পুখুৰী নাচ আছে মানে পুখুৰী আছে এটা
উম উম উম হয়
হয় এতিয়া আমাৰ টাইমহে গৈছে থেংক ইউ
হেল্ল' হেল্ল' হেল্ল'